শুনিছা ন শুনিছা
হেল্ল' শুনি আছ নে অ অ অহ আজি মানে অকমান আমি এই উৎসৱ পাৰ্বন বিষয়তটো বা চ লৈছো তাৰ বিষয়ে অকণমান আলোচনা কৰোঁ হয় আলোচনা
হয় হয় ঠিকে ভাবিছা বহুত ধুনীয়া ভাবিছা উৎসৱ যিহেতু আমাৰ সকলোৰে প্ৰিয় ধুনীয়া এটা টপিক বাচি হেললি ছাৰ
অহ তোমাৰ প্ৰিয় উৎসৱ কোনটো
ক'ব গ'লে অ সৰস্বতী পূজা যিহেতু আমাৰ পঢ়া ল'ৰা ছোৱালী আমি সকলোৰে প্ৰিয়। আমাৰ দেৱী সৰস্বতী মা। তেওঁৰ আৰ্শীৰ্বাদ লৈ পেলাই আমি সকলোৰে বিদ্যাটো
উম হয় হয় অ কিন্তু আজিকালি মানে সৰস্বতী পূজাটো অকণমান মানে এ আধুনিক হৈ পৰিছে যেন লাগিছে আ তাহানিৰ দিনৰত যি আধ্যাত্মিকতা ভাৱ আজি যেন অকণমান মানে নহোৱা হৈ গৈছে বাও। কলো মানে ছাত্ৰ ছাত্ৰীয়ে সাঁজ য হাজোন কচোনত মানে বেছি গুৰুত্ব দিয়া হৈছে। তুমি কি ভাবা?
পাইছো আজিকালি মানে যোৱা দহ বছৰ পাঁচ বছৰ এনেকোৱা নাছিলে সেই বিগ ত এই বছৰত মানে বহুত মানে সাজোন কাচোনত বহুত মানে গুৰুত্ব দিয়া হৈছে ল'ৰা ছোৱালীয়ে বেছি গুৰুত্ব টো দিয়া হৈছে। বা আশীৰ্বাদ ল'ব কাৰণেও ইমান এটা তেওঁলোকৰ আগ্ৰহী নহয় নাথাকে হাজোন কাচোন ফ ত উঠা
উম হয় আমাৰ যেতিয়া আমি যেতিয়া সৰু আছিলো স্কুলত পঢ়ি আছিলো তেতিয়া আমি ৰাতিপুৱা গৈ ধূপ চাকি জ্বলোৱা পুষ্পাঞ্জলি লোৱা বা একেলগে সমনীয়াৰ সৈতে সিচাৰি খোৱা আদি মানে খুব ভাল লগা মুহূৰ্ত আছিল। তোমাৰ তুমি কেনে কোৱাত কে ভাবা।
আমিও বিদ্যালয়ত সমূহতো তোমাৰ নিচিনাকে কলা যিহেতু আমি সেনেকে কৰিছিলো ধোপ মানে জ্বলাইছিলো চাকি তাকি জ্বলাই পেলাই মাৰ আশীৰ্বাদ লৈছিলো প্ৰসাদ লৈছিলো। এ শুনিছানে,? শুনি আছা ন অ সেই তেনেকুৱা আৰু আশীৰ্বাদ লৈছিলো। আজি সেনেকুৱা কমি গৈছে বহুত আজিকালি ল'ৰা ছোৱালী বিলাকে দেৰি কিয়হে?
হয় আজিকালি মানে অ বাৰটাৰ পিছত দেখিব পোৱা ফুৰিবলৈ যোৱা আদি বা সাজোন কাচোনত বেছি গুৰুত্ব দিয়ে সেইবোৰ সেইবোৰ মানে
হয় হয় হয় তেনেকুৱাই তাকে ভাবিছ শুনিছানে শুনিছা ন শুনিছানে বোলো অ'
বুলি ক'ব লাগে
অ হয় হয় হয় তাকেই! শুনি আছা ন
সাত পাওঁ এ এ
শুনিছানে
শুনি আছোঁ।
অ' তাকেই। আৰু ক'ব গ'লে শিৱৰাত্ৰি থাকিলে। শিৱৰাত্ৰিটো হয় হয় শিৱৰাত্ৰিটো আমি মহাদেৱৰ আশীৰ্বাদ লওঁ, আৰাধনা কৰোঁ সোনকালে উঠি মন্দিৰলৈ যাওঁ, গা পা ধুই পেলাই, ৰাতি আকৌ নাম পৰিবেশন হয় শিৱ মন্দিৰত, সেই তেনেকে আমি শুনিছানে বোলো
তাতে আকৌ অ' এটা আমি বহুত মানে, ৰৈ থকা এটা মূহুৰ্ত হৈছে দূৰ
দুৰ্গা পূজা
হয়, দুৰ্গা পূজালৈতো আমি প্ৰত্যেক বছৰে ৰৈ থাকো। দুৰ্গা পূজাৰ সময়ত তোমাৰ তুমি দুৰ্গা পূজাৰ সময়ত এনেকুৱা ধৰণৰ কিবা পিষ্টল যে লয় সৰু‌ ল'ৰা ছোৱালী বোৰে তুমিওঁ তেনেকুৱা লৈছিলা?
অ' নিশ্চয়, নিশ্চয়, লৈছিলোঁ মই সৰু থাকোতে বহুত পিষ্টলৰ প্ৰতি, বহুত আগহী আছিলোঁ ললো গাড়ী ঘুনা নেতেনেকুৱা কৰো মানে প্ৰত্যেকবাৰতে লোৱা হৈছিলে মোৰ, পইচা জমা কৰিছিলো মই সৰু সৰু পইচা পাঁচ টকীয়া পাঁচ টকীয়া এনেকে জমা জমা কৰি পেলাই মই, সেই দিনটোৰ বাবে ৰখি থাকোঁ।
হয় দুৰ্গা পূজা বুলি কলেটো আৰু এটা বস্তু আহে যে জিলাপি, জিলাপিৰ কথা তুমি কি কবা? হয় হয় অ জিলাপি নাখ
দূৰ্গা পূজা আধৰুৱা জিলেপি না নাথাকিলে মানে পূজা নহ'বই যেন লাগে তেনেকুৱা! জিলাপি খাই পেলাই আমি পূজা চাওঁ, উপভোগ কৰোঁ। তেনেকুৱা
আমি, যে আমি যে, ‌ মনত আছে মোৰ আমি এই প্ৰায় যোৱা বছৰ নে তাৰ আগৰ বছৰে আমি একেলগে এই দুৰ্গা পূজা খাবলৈ ওলাইছোঁ
চাবলৈ গৈছিলো হয়, ‌হয়, মনত আছে মোৰ আমি একেলগে গৈছিলো, অ, অ, ভালেকেইখন, ভালো লাগে।
হয়- হয় এইবাৰো আৰু বেছি দিন নাই আৰু, কেইমাহমান।
অ', কেইমাহ মান পিছতহ বৰ বেছি দূৰ নাই কেইবান পিছতহে আকৌ আমি মা দুৰ্গাক দেখিবলৈ পাম।
এইবাৰো দুৰ্গা পুজাত আমি তেনেদৰে আমি এ মানে কবাত তেনেকৈ যাম আৰু হয়- হয় -হয় -', তাৰ পাছতে আকৌ সেই দুৰ্গা পূজাৰ যি মানে অষ্টমী -অষ্টমী দিনৰ পুৰাহে ঘুৰিবলৈ যোৱা ন অ', আৰু এনেকে খিচাৰি খোৱাও হয় মন্দিৰত।
হয় -হয় হয়
আমি এবাৰ খাইছিলো নেকি একেলগে তোমালোকৰ ফালে গৈছিলো। অ',
ভালো লাগে।
উম', দেৱী মাক বন্দনা কৰা হয় উম -উম -উম সেই দুৰ্গা পূজাৰ দিন কেইটা মানে হয়- হয় দুৰ্গা পূজাৰ দিন কেইটা মানে মন ভাল লাগি থাকে আৰু পজা বুলে পূজাৰ সময়ত নতুন কাপোৰ লোৱাৰ নিয়ম আছে তুমি লোৱা
হয়- হয় নতুন কাপোৰ লৈছিলো মই। নতুন কাপোৰ চাৰ্ট পেণ্ট, তেনেকে লোৱা যায় পাঞ্জাৱী কুুৰ্তা তেনেকে লোৱা যায়। ফূৰ্তি ফত্তা পৰিৱেশ হয়- হয় -হয় তোমাৰো লৈছিলা?
উম -উম হয় লৈছিলো তাৰ পাছতে আকৌ দুৰ্গা পূজাৰ পাছতে কি আহে? এই ৰাস আৰু দেৱালী আহে নহয়?
দেৱালীটো আমি
তাত অ', হয়', দেৱালীত সময়ত আকৌ কালি পূজাও হয়, মানে আমাৰ অসমত মানে হয়, আমাৰ অসমত মানে ইমানেই উৎসৱ পাৰৰ্বণ বা পূজা বিহু আদি এনেকুৱা ইমানেই উৎসৱ এটাৰ পাছত মানে এটা আনটো আহি থাকে। গতিকে এই উৎসৱ পাৰ্বন বিলাক আহিলে মানে আমাৰ মনটো
মনতটো ভাল লাগি থাকে মনবিলাক আনন্দ হয় আৰু ঠিক তেনেকুৱা তোমাৰ সেই মুছলমান বন্ধু আ', আছে আমাৰ কিছুমান তেওঁলোকৰ বাবে ঈদ ঈদটো থাকে
হয় হয় হয়
তেওঁলোকৰ বাবে বহুত প্ৰিয় হয়
হয় হয় তেওঁলোকে ৰৈ থাকে বছৰ দিন হয় হয় তাৰ পাছত দে দেৱালীৰ সময়ত মানে বহুত ভাল লাগে আৰু মানে যি মানে এ চাকি বন্তি জ্বলাই পোহৰ উৎসৱ কিন্তু মই এটা কথা অ পিচে দেৱালীত মানে কি হয় সকলোৱে মানে এই লাইট বোৰ লগোৱা হৈছে চাকি বন্তি আদি
চাকি বন্তি বোৰ অলপমান কমি গৈছে দেখিছো এই গাঁৱলীয়া পৰিৱেশতটো নাই আৰু ইয়াত যত চহৰত মানে লাইটেৰে আকৰ্ষণ কৰিব বিচাৰে
অ হয় কিন্তু সেইটো কথা ভাল হোৱা নাই আৰু আমাৰ মানে মাটিৰ যিবিলাক শিল্পী আছে পৃঠশিল্পী তেওঁলোকৰ হয় তেওঁলোকৰো মানে কিছুমান লোকচান হয় আৰু যদি মানে এনেকুৱা লাইট বোৰ দি লোৱা হয়
হয় হয় হয়
উম মই তাকে আহ্বান জনাম মানে দেৱালীৰ সময়ত যাতে মাটিৰ চাকি বাকীৰে মানে বেছি যিমান পাৰে বেছিকৈ মাটিৰ চাকি জ্বলাই মানে উৎসৱটো মানে পালন কৰিব লাগে
হয় হয় নাই ঠিকেই ভাবিছা মই তাকে আহ্বান জনাব বিচাৰো সকলোকে যে মাটি চাকি বেছি ব্যৱহাৰ ধৰক পোহৰ কৰি তোলক যদি গতিকে ভালো লাগে লাইট বোৰ নো কি আৰু মানে বেয়াও হৈ যাব পাৰে মাটি চাকিটো কেতিয়াও বেয়া নহয়।
অহ আমাৰ অসমীয়া শিল্পীসকলে মানে নিৰ্মাণ কৰে।
ধুনীয়াকৈ বনাই। আমি লোৱাৰ এইটো কৰ্তব্য আমি কৰ্তব্য, পালন কৰিব লাগে সকলোৱে।
হয়-হয়। তাৰ পাছতে আকৌ আমাৰ, সেই দেৱালিৰ পাছত আহ সে ৰাস-ৰাস
ৰাসৰ বাবে ভগৱান শ্ৰীকৃষ্ণৰ যিহেতু ৰাস মহোৎসৱ হয়। হয়। ৰাসৰ সময়ত বিৰাট ভাল লাগে ভাললাগে-ভাল লাগে সকলো ৰাসতে মই প্ৰায় ভাৱোগে যাওঁ মই ইয়াতে থাকিলে, কেতিয়াবা গাঁৱলৈও যোৱা হয়। তুমি এবাৰ ক'ত কুত গৈছিলা? মানে যোৱাবাৰ ৰাখো
অ ৰাসত মই আমাৰ। ফালে অ উজনি ফালে গৈছিলো, কেইখনমান ৰাস হয় উপভোগ কৰিলোঁ, কিন্তু মোৰ মাজুলীৰ ৰাস খন মই মানে এইবাৰ যাবলৈ,
ইচ্ছা আছে। নাই-নাই মোৰো আছে, ইচ্ছা আছে বহুত
হয়-হয়-হয়। মাজুলীৰ ৰাসটো একদম আমাৰ পৃথিৱী বিখ্যাত আৰু বহুত দূৰৰ পৰ্য-পৰ্যটক আহে উ।
মন আছে। কেতিয়াবা গ'লে আমি একেলগে।
হয়-হয়। নিশ্চয়, মাজুল মানে ৰাস উপভোগ কৰিবলৈ লাগিব।
উৎসৱসমূহত আমি একেলগে মিলি জুলি থাকিব লাগে, সুখ সমৃদ্ধি হয়।
টো নদী এনেক মাজুলী যাহ গৈছা নে তুমি?
মাজুলী মই কিন্তু গৈ পোৱা নাই।
অ, অ, হয়-হয় ৰাসৰ সময়তে যাব পালে ভাল লাগিব, ৰাসো চোৱা হব বা মাজুলীখনো চোৱা হ'ব। অ, হয়-হয় খুব সুন্দৰ আমাৰ মানে এ নামৰনি। অসমৰ ফালে বেছিকৈ মানে এ মাটিৰ মূৰ্তি। মানে, বেছিকৈ মানে প্ৰচলন দেখি। দেখিবলৈ পোৱা যায় আৰু মানে উজনি অসম। ভালে এই মানে মানুহৰ যিটো ৰাস, মানুহ হয় মানে এনেকুৱাকে ৰাসসমূহ মানে কৰা দেখা যায় আৰু
হয় হয় হয় ঠিকেই।
খুব ভাল লাগে দুইোটাই
খুব ভাল লাগে তাকে তেনেকে আৰু খবৰ বাবে আমি
অ উৎসৱ পাৰ্বনবোৰ মানে আহি থাকিলে আমাৰ মানুহৰ মন মন বোৰো ভাল লাগে, মন মগজু ভাল থাকিলে শৰীৰ ভাল থাকিব স্বাস্থ্য ভাল থাকিব হয়।
জন্মষ্টমী আহি আছে উৎসৱৰ কাৰণে ভগৱান শ্ৰী
অ শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী ন?
গণেশ পূজা আহি আছে গণে চতুৰ্থী এই তেনেকুৱা দিন বিলাকত মানে বহুত ভাল লাগে।
আৰু গণেশ চতুৰ্থীৰ পৰাই মানে আৰম্ভ কৰি এটা পাছত এটাকৈ পূজা আহ আহ আহ হৈয়ে থাকিব মানে পূজা। হয় বিশ্বকৰ্মা আহিব, দুৰ্গা পূজা আহিব, অহ পূজাৰ মানে বতৰটো আহি যাব আৰু। আমাৰ মানে ইমানেই উৎসৱ পাৰৱণ আছে অসমত মানে কৈ থাকিলে মানে শেষ নহ'ব উৎসৱৰ কথা নহয় জানো। উম
সংস্কৃতিৰ।
উম আমি খুব মানে সোভাগ্যবান আমি এনেকুৱা এখন ঠাইত আমি জন্ম গ্ৰহণ কৰিছো উৎসৱ পাৰ্বনেৰে ভৰা বা ইয়াৰ জলবায়ু ইমান সুন্দৰ তেতিয়া হলে আজি আমাৰ বাৰ্তালাপটো ইমানতে আমি সামৰণি মাৰো।
তাকে তাকে তাকে ভাল লাগিল কথা পাতি অঁ ঠিক আছে ভালে থাকিবা ঠিক আছে বাৰু অঁ অঁ।